হেল্ল',
শুনি আছো তই শুনিছ নাই?
কি কৰি আছ
এয়া ঘৰতে বহি আছিলো
আহ আজি দৈৰিবলৈ নগিল যে
এই কালিৰ‌ পৰা অকনমান জ্বৰ জ্বৰ নিচিনা লাগিল আছে গাটো
অ এই তোৰ মাতটো ক্লিয়াৰকে অহা নাই তই মোবাইলটোৰ ওচৰত লৈ কথা পাত হয়
অ এতিয়া হৈছে নে
হয় এতিয়া হৈছে
আহ অ আজি গলি নে কি দৰিবলৈ? অ অ নিবিও যাম বুলি কৈছিলে ৰাস্তৰে বাদে দিলো আৰু
অ এ কাইলৈৰ পৰা যাম মোৰ সেই কালি মানে লেচ্চ মাৰি আহিলো ভৰিকেইটা বিষ খেল আছিলে তাৰপিছত আকৌ হাঁহ খাওঁ নাপালো
অ হাও নাপালি নেকি
হাৰেই নাপালো মই
অ হ'ব সোমবাৰ পাই সপ্তাহটো ষ্টাৰটিং
পুৰা পুৰা ইয়াত মই মান তোৰ চাৰিটা কিবা ঊনপঞ্চাশ মানত হাৰ পাইছো নেকি
আহ্
তাৰ পিছতে মই গলো হেতেন এনে কিন্তু সেই তাৰপা তালৈ ফোন কৰিলো পেটুৱা তাল বো ত দৌৰি দি নে সি কৈছে মই দৌৰি ল আহিলো বোলে আজৰি হলোঁ বোলে। তাৰপিছত আৰু নগলো আৰু বোলো কাইলৈৰ পৰা যাম আৰু তেন্তে আজি আজি নহ'লে আবেলি দৰি দিয় নেকি
আবেলি ৰ মই আপাক কিমান টাইমত যাওঁ টো চাই লও মোৰ দেৰিও হ'ব পাৰে নহবা সোনকালেও হ'ব পাৰে
অ আ নহলে আবেলি ৰাস্তাত দৌৰিব পাৰিমতো আৰামত এই হেৰিয়াত ইয়াত যে আমাৰ এইটো চাইডে যে এফ চি পিছফালে দি গৈ পেলাই একদম ষ্টেচনলৈকে
অ সেই মই আমি সেইফালে দেওঁ নিবিয়ে মই সেনেকে
তেতিয়া হ'ল আক
হম
পাক যদি ভালকে অহা যোৱা মাৰি দিও হৈ যাব চাগে
এই এপাহতে তিনি কিলোমিটাৰ হয় তাত
হয় নেকি তেন্তে মজা দেখোন।
সেইটো বহুত মজা মানে ফিল্ডতকৈ ইয়াত জোখ ভালে ত আৰু ৰাস্তা ফিল্ডতো মানে পেজ টো এই ঘূৰিব মেলিব লাগে বোকা চোকা থাকে যে বেয়াহে হয় ইয়াত একেটাাৰে ৰিদমৰ কৈ থাক পাৰি
অ তেতিয়াহ'লে ট্ৰাই এটা কৰিব লাগিব এই এনে এক্জাম বত ফিল্ডত দিয়ে নে ৰাস্তাত দিয়ে জানো পাই
একজাম বোৰ ৰাস্তাত দিয়ে নি
তই ফৰেষ্টৰ ফৰেষ্ট বা পুলিচৰ ইণ্টাৰভিউ বিলাক চাবিচোন।
অ অ অ অ ভালে আছে এই এইকেইদিনৰ মাজতে নিউজ এটাত দেখিছ নাই সেই আঠটা পোষ্ট আছিলে অকল ছোৱালী এজনীয়ে এটেমট কৰিছেগে
অ এইটো ফৰেষ্ট গাৰ্ড ম এইটো মই কিন্তু অসমতো থাকে বহুত খালী থাকে মানুহ নাযায় ন
আহ সেই চাকৰিবোৰত অকমান মাথা মাৰিব পৰা হেঁতেন ভাল আছিলে
মাথাই মানে ফৰ্ম ফিল আপ কৰি পেলাই দিলেই হল একজামৰ চিলেবাচটো চাই পেলাই চাব লাগিব
অ, মানে এনেকুৱা বহুত আণ্ডাৰেটেড এক্সাম আছে গম পাইছ নাই, যোনবোৰ আমি গমেই নাপাওঁ।
গমেই নাপাওঁ
বা ইউটিউব চিটিউবতো বৰক নোলাই মানে। উম মাজতে পঞ্চায়তৰ ওলাইছিলে। মই কথাটো গম পালোঁ তাৰপা চাইছিলো নহয়। অসমত অসমত অকল তোৰ পোন্ধৰশটা পোষ্ট আছে, তাকো হেৰি মানে। ত' ৰিজাৰ্ভেশ্যনত গুচি গৈছে। আঠশ নশ মান ৰিজাৰ্ভেশ্যন তে গুচি গৈছে। তাৰপিছতে সেই এক্জামটো যোৱাৰ পিছত আকৌ পঞ্চায়তৰ পৰীক্ষা এটা ওলালে দেই, তাৰ অকল পোষ্ট এটা।
এটা প'ষ্টৰ কাৰণে
হে হে, এটা প'ষ্ট, এ বাদ দিলো আৰু।
তাকে। এ মণ্ডলৰো এক্জাম আছে।
আকৌ তোৰ মাতটো গ'ল।
মণ্ডলৰো আহিছে বোলোঁ মাজতে।
অ অ। মণ্ডলৰ কাৰণে কোৱালিফিকেশ্যন কি লাগে জানো পাই? আহ। আৰ্ট চাইন্সৰ কথা নাই নি? অ।
উম। ভাত খালি নেকি? হেল্ল'! শুনিছ নাই? হেল্ল'। হেল্ল'!
না কেলা।